অ, শুনা পাইছেনে? এয়া, আজৰি হলো। হৈ পেলাই এনে আৰু গোটেইখিনি ভন্টি এজনী আছে মানে, তাইৰ লগতে কথা পাতি আছিলো।
আহিছে নেকি
হেল্ল' অ, মই মাতো। অ, এই ভন্টি মানে মোৰ মাহী ছোৱালী আৰু ওচৰতে থাকে। তাৰছত
অ ইয়ালৈ আহিছে?
মই মোৰ মাতটোৱে মোৰ মাতটো শুনি আছোঁ। আপুনি অলপমান চাউণ্ডটো কমাই লবচোন নহলে আপোনাৰ।
এতিয়া
মানে টিভি লাগি আছে নেকি বাৰু? টিভি লাগি আছে।
টিভি লাগি থকা নাইতো। অ, ফেন খোৱাৰ কাৰণে হৈছে নে ফেন খন অফ কৰি দি
অ জান নহয় মানে মোৰ মাতটোয়ে মানে অকণমান দূৰৰ পৰা ইক' হোৱাৰ নিচিনা হয়। মাজে মাজে হয় নেকি তেনেকুৱা অকমান উম নেটৱৰ্ক ইছু হৈ থাকে বাৰু। উম, নাই-নাই এতিয়া নাই বাৰু। এতিয়া নাই প অ, এই মাহীৰ ছোৱালীজনী মানে ওচৰতে থাকে। উম, উম, ওচৰতে থাকে। তাৰপিছতে আজি আহিছে আৰু ইয়াত বলে বোলো থাকি যা আজি। সে তাকে বোলে কথা পাতি আছিলো। এ আপুনি চিনি পাব। আমাৰ এই ওচৰতে মানুহ এগৰাকী আগতে কাম কৰি কৰাকে আছিল আৰু তাৰপিছত, আহ সেই কালি আকৌ হঠাতে নিজ সি আহিলে। সি
অ' মানুহগৰাকী আহিছিল নেকি আকৌ আপোনাৰ তাত
কালি আহিছিলে আহি আপোনাক কথা সুধিছিলে কৈছে বাইদেউ গৰাকী নাই নেকি মই বোলো আছে বাইদেউ গৰাকী মে ওলাই গৈছে। ছে নেকি দেখা নাই বোলো অ' হয়তো এতিয়া ঘৰত নাই যদি ওলাই গৈছে চাগে অ' এনেই আৰু আহিলো বুলিুল কৈছ ল'ব ল'ৰা ছোৱালী কেইটাকো দেখা খা নাই তাৰপিছত মই ভাবিছো মই বোলো কিবা বিচাৰি নাই নাই নিজে আহিছে মই মানে ভাবিছো কিবা বিচাৰি আহিছে নেকি ঠিক নাই আৰু তাৰপিছত যেনিবা, কালি একো নাই নকলে আৰু একো তাৰপিছত তোমাৰে ক'লে কাইলে আহিবা অলপ ঘৰৰ কামো ওলাব কিবা এটা মাৰি মানে পতা কথাও ভাবিছো গতিকে তুমি ৰাতিপুৱা একম সোনকালে আহি প অলপ ৰুম চুম মচি কৰি দিবা তাৰ পিছত আৰু দুপৰীয়া আহিবা আৰু তেতিয়া বাচন বৰ্তন অলপ ওলাব সেইবিলাকো ধু ঘুই কৰি থৈ যাবা আৰু অ' বুলি কলে কৈ ৰাতিপুৱাই আহিছে নহয় পাঁচটা পোন্ধৰ মানতে আহিছে হয় আহিব ৰাতিপুৱা পাঁচটা পোন্ধৰতে আহিছে আহি পাই ৰংগীতা শাৰী কৰি লোৱাৰ পিছত আৰু কৈছে হেৰি অ মানেমি সোনকালে তাৰপিছত এ কলে হেৰি আহ মোক পইচা কিইছুামান দিব নেকি
অ'অ'। ষত গৈ পেলাই পইচা খুজিলে দেকি
হাহ হাহ। মই তাকে মনে ভাবিছো মই বোলো কালি নকলে মানে আজি মাতিলে থেংক ই কি তাৰপিছত এ কৈ মানুহজনৰ আৰু গা ভাল নহয়। তাৰ পািছত মায়ে ক'লে আহ তুমিতো বেলেগৰ তাতো যোৱা তেওঁলোকে নিদিয়ে জানো। কৈছে মা হোৱা নাই যে মাজতে অসুখ হোৱা বুলি আকৌ আনিছিলো মানে আগৌ সেইকাৰণে আৰু খুজিব বেয়া লাগিছে আৰু একো নহয় দিয়ক আপুনে দিয়ক আৰু মই মাজে সময় আহে কাম কৰি দি থৈ যাম। মায়ে কৈছে মোৰ পইচা এনেকে উভৈনদী হৈ থকা নাই নহয় গপককে বিচাৰিলে মই দি দিম।
তেওঁৰ ঘৰ পছতিীয়াত নেকি? আৰু এই এইখিনি তেওঁ সেই মজিন্দদাৰ বুলি কয় যে তেওঁলোকৰ ঘৰত থাকে ন? তেওঁৰ মানুহজনক দেখি থাকোঁ বাৰু গ'লে এই এইখিনিতে কাম কৰি থাকে এই দেউতাই মানে কয় আৰু দেউতাহঁতক মজুমদাৰ ছাৰে
অ, অ, অ, অ, পঢ়াইছিলে অ, এ ইয়াতে মানে তেওঁৰ প্ৰিন্ঞ্চিপাল আছিল আৰু
পাইছিলে বোলে এতিয়াও আছে ঠিকেই আছে নেকি সেইদিনা লগ কৰিব যোৱাৰ কথা আছিল দেউতাই গ'লনেে নাই নাজানো আৰু
অ' তেওঁলোক ইয়াত মানে মাজে সময়ে আহি থাকেহি ল'ৰা সতি তেওঁ ল'ৰা এজনেতো তেওঁলোকেয়াত অ তেওঁলোকতো ইয়াতে আগৰ আছিলে তেওঁলোক উঠি গল গুৱাহাটীলে
অ গুৱাহাটীলৈ উঠি গ'ল এনে মৰিগাঁৱৰ
উম উম উম ইয়াৰে হয় হ'বলা অৰিজিনেল বহুতছ
অঁজন বিাৰ অ' এই তেওঁলোকৰ ঘ চোৱা চিতা কৰে এই মানুহালে
আহ অ' অ' চোৱা চিতা কৰে
তেখেতৰ কি কতো সায়ভাৱে কাম নকৰে নেকি সেইে যে কৈ আছিল সাৰাইভাবে কবাত ক'ৰবাত কাম কৰি মই আৰু মোৱাৰিম আহিবলৈ যে কৈ আছিলে
অ নহয় নহয় আমি নাথাকো বুলি কলো যে তেতিয়া মানে অ বেলেগত ক'ৰবাত বিচাৰিব কৈছিলে আৰু এনে ঘৰত কৰে বুলি কৈছিলে মানুহ গৰাকীয়ে বেলেগে ঘৰতো কৰে তাৰ পিছত এনেই মানে আহিলে আৰু ইয়ালে মই ভাবিছো এনেতটো নাহে তেওঁ কিবা এটা বিচি চৰি আহিব তাৰ পিছত লাষ্টত গৈহে সেই পইচাকে বিচাৰিলে আৰু ময়ে কৈছে তোমাক আৰু এইকেইটা কামৰ কাৰণে মই আৰু টকা এশকে দিম বুলি ভাবিছিলো কৈছে আৰু ই সেইখিনিয়ে বোলে মোক কি হ'ব। মায়ে কৈ যে তুমি এতি ৰাতিুৱা ৰাতিপুৱা ইমান বিচাৰিলে মোৰ ত নাথাকে নহয়। এতিয়া মই কিবা এটা পাতিবলৈ লৈছো অ হাতত আৰু তেনেকে পেঞ্চনৰ পইচাই আহে আৰু মাহতটো আকৌ গোট খাব মই চলিব নালাগিব জানো হেই তেনে সেয়াই আৰু। বিচাৰি সূচায়। অ'। ঘৰ সাৰিলে ঘৰ মচিলে, তাৰপিছত এ - এই বাচন বৰ তন বিলাক অলপ ওলালে আৰু দুপৰীয়া এই ডলা চলা এনেকুৱা বিলাক, সেইবিলাক ধুলে আহ ধুই পেলাই কেৰাহী কুকাৰ। কুকাৰটো নাই বাৰু এনেকে কিবা ওলাইছিল আৰু কেৰাহী বা চচ এনেকুৱা কেইটামান ধুললেে আৰু ধুই এ, অ' কেইটামান ধুই- আৰু ইমানো নাই
অহ উম উম
সৰু-সুৰা বিলাক আমি নি- নিজেই ধুওঁ ন গতিকে আৰু তেওঁ দুপৰীয়া আহালে আৰু ৰখাই নথাক অ বাচনবিলাক
উ তেখেতে মানে মোৰ কথাও সুধিলে ভাবিছে চাগে মই ৰাখিম বুলি যে কৈছিলোঁ হয়তো ৰাখিম নেকি? সেইকাৰণে সুধিলে চাগে মোৰ কথা। অঁ, উম
হাঁ! তাকো, আজি চাগে চাইছিলগে নেকি ওপৰত গৈ পেলাই মানুহ জ- বহুত সময় নাইতো, তাতে আমি ইয়াতে ভিতৰত আছিলো যে দেখা পাইছিলো বাহিৰত এপাক তাৰ পৰা দেখোন নাই ইফালেও নাই সিফালেও নাই। মই বোলো ওপৰে পালেগৈ চাগে
অঁ, ওপৰতো দেউতাই আছিলে আজি?
আছে চাগে অ তেওঁ দেখা পালে চাগে গল গুচি গ'ল চাগে চাগে কোনোবা আছে বুলি ভাবি এনে দেখা পাওঁ বুলি নিকি চাই'ব গৈছিল চাগে কিবা
অঁ, দেউতা কাইলৈ ৰাতিপুৱা যাবগৈ মানে? তাকে ইয়াৰ ইয়াৰ পাছত সেই বেগখনো নিয়া দিগদাৰ হৈ যায় যে মানে একো এনে- হিচাপে পোৱা নাযায় মই এখন সেই ৰিক্সা এখন ঠিক কৰিলোঁ মানে যাব লে কাৰনে, ৰাতিপুৱাই যাব বোলে নটা বজাত যাবগৈ
অ, অ, আমাৰ এইখিনিতে ৰিক্সা এখন থাকেতটো তেওঁকো কণ্টেক্ কৰিব অ আমি সেই তেনেকে তেকে লৈ যাও। অ মই হোৱাটএপত দি থম বাৰু। ই কিন্তু তাৰ সেই চাৰে আঠটা মানত তাৰ মানে স্কুলৰ ভৰা থাক কে। সেইফালেদি যাই যদি সেইটো সময়ত লৈ যাব পাৰিলে হয়। আপুনি বক কৰিলে ন বেলেগ ৰিক্সা।
অঁ মই মই অ কৈ দিলোঁ তেওঁক। হ'লেও এতিয়া হেৰিয়ে হয়,। ওচৰৰ হয়
অ' অ, আচ্ছা আচ্ছা, অ। অ- অ, অ ঠিক আছে বাৰু। এনে কেতিয়াবা আপোনাৰ দৰকাৰ হ'লে এই স ল'ৰাটোকো ক'ব পঢ়া পাতিও ভাল, সৰু ল'ৰা আৰু আমাতকে, অ-অ-অ, আমি সেই কিবা দিনটো, দিনটো মানে কি আৰু কৰ'বাত বজাৰো যদি কৰিব লগা হয় তাকে লৈ যাওঁ, অলপ সময় ৰখাই দিওঁ, সেই তেতিয়া সি সেই হিচাপত ভাড়াটো ৰাখি লয় আৰু। অ', অ, আমি তেনেকেই যাওঁ মানে নাপালেহে অপচন বেলেগ বিচাৰোঁ আৰু
অ', আকৌ কোনোবাই সেই বেগ চেগ বেছি, মোনা চোনা, অ মোনা চোনা বেছি ভাৰ হ'লে, মানে ভাৰী হ'লে মানে দিগদাৰে হৈ যায় ইয়াৰ পৰা তালৈকে খোজকাাঢ়ি যোৱা আৰু ৰেগুলাৰ যে ইয়াত ৰিক্সা পোৱা নাযায়, সেইটো কাৰণে
উম-উম। এ মায়ে সেই বজাৰ কৰিব গলে, তেওঁকে লৈ যায় এ মোনা চোনা দাঙি কৰি দিয়ে আৰু গোটেইখিনি আনি কৰি ঘৰৰ ভিতৰত, আগলে আগলে অ', সেই দোকান খন যে আছে, সেই কাষ দোকান খনৰ কাষত আৰু ঘৰটো।
অ', অ', এই টাৰ্ণিংটো লৈ পেলাই
অ', অ'।
অ', অ', গম পালোঁ বাৰু এইটো মই এই, সেই মই, মানে, সেই মোৰ সেই সহকৰ্মী গৰাক তেওঁ, তেওঁ তেনেকে ৰিক্সা ভাৰা লৈ পেলাই যায়। ৰখি আছিলে। ৰিক্সা কাৰণে ৰখি ৰখি আছে বুলি ক'লে। তেতিয়া বোলে, আপোনাৰ তাত নাম্বাৰ দিয়ক লাগিব কেতিয়াবা ঘৰৰ মানুহো আহি থাকে সেয়াই তেনেকৈ ৰাখি থাক ধলো
অ অ ঠিকে আছে কেতিয়াবা ধৰক এজনক নাপালে এজনক পোৱা যায় ন এফালে এই মানে লৰাজনে বহুত ভাড়া মাৰি থাকেতো তাক মানে পোৱা নাযায় যাই আগতীয়াকে একো নকলে মানে নাপাৱে উম সি মানে অনবত ভাাৰাতেই থাকে
অ
স্কুলৰ স্কুলৰ ভাড়া থাকে ষ্টুডেন্টৰ থাকে টিচাৰৰ থাকে উম ই ৰিক্সা ৰিক্সা ৰি যদি সেই অ মানে অটো টাইপৰ শসাখন
মানে যাৰ হেৰি বেছি হয় নেকি
নহয় নহয় নহয় নহয় জাকিং নহয় নহয় নহয় সেইখনৰ নিচিনা নহয় দেখাাতো দুখনৰ নিচিনা নাই কিন্তু অ অ'টৰ অ অ ফ খন তাৰ পিছতে ওলাইছিল চাগে মডেলটো তেনেকুৱা কাই লাগে মানে আৰু সিও ইমান ৰাফত নচলায় ৰাফত নচলে তাৰমানে আম বৈছোতো সেইখিনিও পায় চব বস্তু স্বাস্থ্য চস্থা আৰু বাচ্ছালৈ গ'লেও মই মানে ইমান প্ৰব্লেম নাপাও কিছুমান যে উৰাই লৈ যায় নহয় একদম উৰি যোৱা নাল লাগে এইকন্তু ধুনীয়াকে কন্ট্ৰলত চলাই উম উম কেতিয়াবা মই মানে ছোৱালীকো লৈ যাওতো অ ছোৱালীকো লৈ যাও অ ত' আৰামত যাব পাৰো মানে খুব প্ৰব্লেম মে নিশ্চিন্ত হৈ যাব পাৰোঁ আৰু মানে অঁ অহা
বজাৰ সমাৰো কৰিব লাগে মাজে মাজে মোৰো দিগদাৰ হৈ যায় লাগিব কেইটাত শুব আপোনালোকে
এ খোমগে আৰু অকমান লাহেকে আৰু সেই ছোৱালী খাওঁতে খাওঁতে অকমান ক'লো, মই পোন্ধৰ-বিশ মিনিট, মানে, নাই। তাৰমানে, কেতিয়াবা এনেকুৱা হয় আ, শুলে, মানে, গভীৰ টোপনি গ'লে, মানে, শুইয়েই যাওঁ নহয়। মানে, দেৰি অ, আৰু মানে, ল'ৰাক সিমান দিগদাৰ নাই। সিয়াক শুৱাই দিলে শুই যায়। ছোৱালীক অকণ শুৱাওঁতে টাইম লাগে যে। সেই তাইক ধৰি শুতে-শুতে, মানে, মোৰেই চকু মোদ খাই যায়গে, মানে, কে কেতিয়াবা তাৰ পিছত সেই উ দহ পোন্ধৰ মিনিটমান হ'ল নেকি মই সাৰ পাই পেলাই ঘপকে মই বোলো কি হ'ল ক'ত চ এনেকুৱা টাইপ লাগি যায় ত মোবাইল টো চাইছ বেছি সময় হোৱা। নাই ম
হয় দিয়ক বাচ্ছা থাকিলে তেনেকুৱা হয় আৰু দিয়ক নহ'লে এতিয়া হ'ব নোৱাৰো ঠিক আছে বাৰু অ' অ' ঠিক আছে বাৰু দিয়ক